অ কোৱা ভাল বু পাইছো পাইছো দিয়া কোৱা।
আহ, কি কৰিছা।
এতিয়াতো বাৰু ব্ৰেক লৈ আছো বাকী তোমাৰ।
মইও এনেই ভাত পানী খাই আহিলো।
ঠিকে ঠিকে দিয়া।
আজি ভাতত কি খালা।
এইটো তোমাৰ নৰ্মেল ৰাইচ ডাল আৰু তোমাৰ কি পনীৰ।
অ কোনে বনাইছিলে খানা।
চব নিজে
চব নিজে বনাইছিলা
উম নিজে
অ মায়ে আজি মাকো বনাই মেলি খুৱালে নেকি।
আন্টি লাইক খাব মানে পনিৰ সিমান নাখায় কিন্তু মেনেজ কৰিব খাই খাব আৰু আজি
অ আৰু দাদা বাকী দাদা আৰু হেৰিয়ে দেউতাই
দাদা জাষ্ট অফিচৰ পৰা আহি পাইছে জাষ্ট
অ
আৰু দাদাটো মই খালে শুই শুলেই এতিয়া
অ তুমি খানা চানা চব বনাব জানা ন
জানো তুমিওতো পঢ়া ভালেখিনি
অলপমান ছ'চিয়েল মিডিয়াত ৰেচিপি চাই চাই অকণমান বনাবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ বনোৱা খাদ্যখিনি সিমান মানে ভাল নহয় আৰু
এ হ'বৰে ভাই সেনেকুৱা নহয় যে কি ক ভাল নহবয় প্ৰেক্টিচ আহি যাব। কষ্ট কৰি কেলে আহি যাব দেই ইমান কি কয় ভ ভাবিবলৈ নহয় বস্তুটো
এইটোয়ে অলপমান বনাই মেলি থাকিলে অকমান অভ্যাসটো হয় যাই হৈ যাব আৰু উম বাকী তুমি খানা কেতিয়া বনাবলৈ শিকিলা
মই কিমান আজিৰ পৰা হ'ল চাৰি বছৰ হ'ল
চাৰি বছৰ
কাৰণে আগতে শিকিছিলোঁ সৰু সৰু বস্তুবোৰ মেগী হওক কিবা হওক চাহ হওঁক কিবা চাহটোতো বাৰু অসমীয়া আৰু লাগিবই দিয়াচোন
উম হম হম
চ' বাকীতটো আৰু কি সেনেকে অলপ অলপকে শিকি গ'লো আৰু গোটেইখিনি
আহ ভাত দালি চবজি পনিৰ মাছ মাংস নিজে নিজে বনোৱা বনাব পাৰা
পাৰো পাৰো ফেমিলি কাৰনে
অ ঠিকেই আছে মইও মই এতি এতিয়া এনেই আছো অকমান লাইক আহ। খালী সময়টো অলপ পাৰ কৰিম মোবাইল চাম। অলপমান ছ'চিয়েল মিডিয়াত যে সৰু সৰু ভিডিঅ'বোৰ যে ওলাইছে আজিকালি ইংৰাজীত ৰিলচ বুলি কয় নেকি? গতিকে সেইবোৰ চাম আৰু
ঠিকে টাইম পাছ পালে হ'ল।
বাকী আজি তুমি ফিফা চাবা নেকি?
ফিফা চাব লাগিব এয়া তোমাৰ পৰ্চুগাল আৰু উজবেকিস্তানৰ মাজত মেটছ এটাটো আছে।
আত্চ্ছা
আৰম্ভ হোৱা কথা আছিলে ষ্টাৰ্ট হৈছে। এতিয়া এতিয়া আৰম্ভণি হোৱাৰ পাছত চাওঁ ৰ'বা।
উম অ মানে পৰ্তুগেল আৰু অ পৰ্টুগেল আৰু উজবেকিস্ত- স্তানৰ খেলা হ'ব নেকি? অ আৰু ৰনাল্ডো যে আছে পৰ্টুগালৰ সিও খেলিব নেকি?
সি খেলিব।
অ
সিয়ে মেই'ন তাক চাবৰ কাৰণে তো মানুহতো আহি আছে।
অ সিটো বহুত ডাঙৰ এটা বিখ্যাত খেলুৱৈ নহয় জানো?
তাকে।
উম তাৰটো প্ৰেমিক গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আছে হয় নাই?
আছে আছে দেই মানিব লাগিব তাক।
ষ্টেডিয়ামত ৰনাল্ডক চাবলৈ মানুহ ভৰ্তি হয় ন চাগে ন?
ভৰটিটো হয় ত তুমি নিজে চোৱা ন মানে মানুহটোৱে কিমান কষ্ট কৰিছে কিমান পৰি- স্রম কৰিছে সেই মানুহটোৱে লাইক কিমান চৈত নিজে জীমান কিমান বাৰ গৈছিল তই, ইমান তোমাৰ বাৰ নে চৈ- চৈধ্য বছৰ বয়সতে সি কিমান এই নি- জৰ দেশতে ঝাৰু মাৰিছিলে নিজৰ ৰাস্তাবোৰ আৰু আজি চল্লিশ বছৰ বয়সত তাৰ তাত কি নাই
উম হম
কিমান কষ্ট কৰিছে সি
উম উম সেইটোৱে আৰু সেয়া তেওঁৰ তাততো একোৱেই নাছিল। যেতিয়া তেওঁ আৰম্ভণি কৰিছিলে। নিজৰ খেলুৱৈ যাত্ৰাটো হয় নাই।
তাকেতো।
তেওঁৰ দেউতাক মাক বহুত দুখীয়া আছিল নেকি?
তেওঁৰ দেউতা মই ইমান দুখিযা আছিলে যে কি কয় সিহঁতে আৰু এটা লাইক পোৱালি এটা যে পঢ়িব পাৰিব সেইটো কাৰণে সিহতে পইচা গোটাবও পৰা নাছিল।
সিহঁতে ভাবিছিলে যে ৰনাল্ডক মানে যোনটো বাচ্ছা হ'ব আৰু নেক্সট সেইটো আহিব লগীয়া টো চাগে সিহঁতে আৰু ৰাখিব নোৱাৰিব বেলেগ কোনোবা পৰিয়ালে যদি পুহিব পাৰে ত পুহিব। কিন্তু সেই মানুহটোৱে আজি
হা হা হা
সেই মানুহটোৱে আজি নিজৰ গোটেই পৰিয়ালটোকে উঠাইছে।
অ মানে ৰনাল্ডক পুহিব পৰাও ক্ষমতা নাছিল তেওঁলোকৰ?
নাছিলে একোৱে নাছিল।
অ, আজিটো তেওঁ গোটেই ইমানেই বেছি ধনী তেওঁ, তেওঁ তাতো পইচাৰ অভাৱ নাই।
পইচাৰ অভাৱ নাই, চব আছ
চব আছে, কি নাই সেইটোৱেতো। আৰু ইনষ্টাগ্ৰামতো তেওঁৱেই চবতছে বেছি ফলৱাৰ থ থকা, আহ মানুহ নেকি তেওঁ?
এতিয়া বৰ্তমানতো তেখেতে হৈ আছে।
তেখেতে হৈ আছে ন?
পাচলৈ চাও মইতো আশা কৰো যে তেখেতে থাকক কাৰণ তেখেতৰ পৰা যিমান আমি শিকিব পাইছো। মোৰ লগা নাই আৰু বেলেগ কোনোবা সিমান এটা ভাল মানে শো'কোনো হ'ব পাৰিব আৰু।
উম। তেখেতৰ তেখেতৰ কাৰণে পৰটোগেল দেশখনে কিমান এটা গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এটা নাম পাইছে হয়নে? এতিয়া পৰ্টুগাল বুলি ক'লেই মানুহে অকল ৰনাল্ড নামটোহে মানে শুনি পায় হয় নাই? ভাৱটো সেইটোৱে আহে। মানে ৰনাল্ড কাৰণে পৰ্টোগাল বিখ্যাত হয় নাই?
তাকে তাকে।
উম।
কিমান মানে হোটেল আছে, তোমাৰ খোৱাৰ কাৰণে তোমাৰ কিমান কি জেগা আছে কিছুমান ৰাস্তাৰ নাম তাৰ নামত ৰাখি থৈছে।
অঁ।
মানে যোনটো, সি বনাইছে নিজৰ কি কয় লাইফৰ কাৰণে মানে যিমানখিনি কষ্ট কৰিছে, সি পুৰা পাব লগা আছিল কিন্তু।
অহ, সেইটোৱে বহুত কষ্টও কৰিছে আৰু ভাগ্যও ভালে খুলিয়ে ভালে কি হলে মানে চাপৰ্ট কৰিলে আৰু ভগৱানে হয় নাই?
তাকে তাকে। ইমান সহজ নাছিলে, তোমাৰ এটা কথা জনাইছো সি যেতিয়া তোমাৰ বাৰ নে তেৰ বছৰ আছিলে, তাৰ তোমাৰ এটা হাৰ্ট ৰ অপাৰেচন এটা হৈছিলে, সেইটোৱে তাৰ মানে কি কয় এতিয়া সি পাছলৈ জীয়াই থাকিবনে নাই সেইটোও মানে কি কয় গেৰেণ্ট মানে কি কয় তোমাৰ মানে এ কোনো মানে সিদ্ধান্ত ল'ব পৰা নাই আৰু যে আচলতে মানে বাচিব নে
অহঁ।
সেইটো হোৱাৰ পাছতো সি তাৰে আহিব লগা যিমানখিনি তাৰ মেচ আছিলে গোটেইখিনি খেলিছিল।
উম।
জিকিছেও।
অ বেমাৰ হোৱা পৰিস্থিতিটো।
পৰিস্থিতি দুই হেজাৰ আঠ চনৰ যোনটো ৰনাল্ডো আছিল বা সেইটো এতিয়ালৈ মানে গোটেই বিশ্বত চবতছে মানে কি কয়, আহ কেনেকে বুজাও এইটো তাৰ তাৰ নিচিনা নাই আৰু ৱৰ্ল্ডত।
অঁ। এতিয়া মই সৰুৰে পৰাই মই ধৰি লোৱা মই সিমান ফুটবল নাচাওঁ হা
হুম।
মই ফুটবলৰ বিষয়ে নাজানো সিমান, কিন্তু মই সৰুৰ পৰা দেখি খিছো মানুহবোৰ ৰনাল্ডো, মেছী নামত একদম পগলা মানে। তো সঁচাকে তো সঁচাকে ৰ ৰনাল্ডো ইমান বিখ্যাত। নে? মানে ৰণাল্ডোই ইমান কিয় বিখ্যাত মানে তেওঁৰ ওচৰা উচৰি কোনো এনেকুৱা ভাল খেলুৱৈ নাই নেকি? তে তেওঁ গোটেই খেলটোকে ডমিনেট কৰি ৰাখিছে মানে। তেওঁৰ আহ সফলতাখিনিয়ে,
সেনেকুৱা ক'ব নোৱাৰো মানে পৰ্টুগালত আগতেও লাইক তম তোমাৰ কি কয়, উনিশ আশী চন মানত তোমাৰ এনেকুৱা বহুত খেলুৱৈ আছে যোনে ৰনাল্ডোৰ আগত আহি কিনেও বহুত খি নি কাম কৰি গৈ কিন্তু তেখেতে যিমান খিনি নিজৰ গোটেই তোমাৰ কি কি বুলি ক'ম যিখিনি পৰিশ্ৰম কৰিছে, নিজক গোটেই জীৱনে দি দিছে সেনেকুৱা কোনো আজি আজিলৈ জন্মও হোৱা নাই।
হয় নেকি? মানে তেওঁৰ মানে তেওঁৰ সফলতা তেওঁৰ, আঁ ওম যিখিনি তেওঁ আহ পুৰস্কাৰ পাইছে এই খেলটোত, যিখিনি যোগদান তেওঁ এই খেলটোত কৰিছে মানে এতিয়া যিবিলাকে ফুটবল নাচায় তেওঁলোকে অকল তেওঁলোকেও ৰোনাল্ডোক চিনি পায় হয়নাই এতিয়া ৰোনাল্ডো ইমান কিয় মানে বিখ্যাত তেওঁৰ ওচৰা ওচৰি যোনে যোনে খেলে যোন যোন তেওঁৰ মানে কণ্টেম্পৰেৰী প্লেয়াৰছ আছে তেওঁলোকতো ইমান ফেমাছ নহয় ত' গতিকে ৰোনাল্ডো হোৱাট মেক্স ৰনাল্ডো স্পেচিয়েল
এতিয়া চত তোমাৰ সি খেল ময়দানত সি খেলক বা খেল মৈদানত নেখেলক সেই খেল মৈদানৰ বাহিৰৰ যোনটো সি মানুহ হয় সেইটো সেইটো আমি বহুত চাবলগীয়া হয় কাৰণ সি নিজৰ কি কয় বাকি তোমাৰ তেজ কি? দান দিয়ে নিজৰ তাৰ আজিলৈ বডিত এটাও মই তোমাৰ সেই টেটু নাই যাতে সি কি কয় নিজৰ ডনেট কৰিব পাৰে।
অ তেওঁ মানে খুব সমাজ সেৱা কৰে মানে
সেৱাত বহুত ওপৰত আছে
অ সেইটো কথা।
এনেকুৱাই
বাকী তুমি কেতিয়া ৰনাল্ডৰ আহ প্ৰেমিক হলা তুমি কেতিয়াৰ পৰা ৰনাল্ডো চাবলৈ ধৰিলা
চাবলৈ মানে কিমান তোমাৰ মই আজিৰ পৰা হ'ল বাৰ বছৰৰ ওপৰত হ'ল
বাৰ বছৰ বাৰ বছৰ ধৰি তুমি ৰোনাল্ডো চাই আছাঁ-
আগতে মই তাক বা তেখেতক বা চাইছিলোঁ। বাট মানে এতিয়া ক'ব গ'লে এহ কিছু বছৰ আগৰ পৰা তেখেতক মই এতিয়া মানে মানিব ধৰিছোঁ চোৱা আৰু মানুহ মাজতো বহুত পাৰ্থক্য আছিল ত বুলি গম পাইছাই
উম হুম হুম-
সেইটোৱে তোমাৰ কি কয় এইটো পোহনীয়া কুকুৰটো কি ভুগি আছে নেকি।
হয় হয় আমাৰ আশে পাশে অকমান পোহনীয়া কুকুৰ আছে নহ মানুহৰ গতিকে তেওঁলোকৰ অলপমান মাত কথা শুনিবলৈ পোৱা আৰু ৰাতি ৰাতি অকণমান ভুকি থাকে।
তোমাৰ সেই কুকুৰটো নাম কি আছিলে।
মোৰ কুকুৰটো নাম টমটম বুলি কয়।
টমটম
হয় হয় হোমহ হয় হয় বাকী এতিয়া কি কৰিবা তুমি
এতিয়া চাও ৰ'বা অলপ পঢ়িবতো আছিলে
উম,, আজি পঢ়িবানে ৰনালডোৰ খেল চাবা
দুইটাৰ মাজত এতিয়া মই এইটোয়ে ভাবি আছোঁ কি কৰা যায়
নহ'লে পঢ়াখিনি কৰি কেনে এনে ৰনালডোৰ খেলটো আগত লগাই কেনে হাইলাইটছ খিনি তুমি চাব পাৰা হয় নাই
চাব পাৰো সেনেকুৱা হ'লে কিন্তু তোমাৰ দুটা কামৰ মাজত এটা কামো ভালকৈ নহ'ব স
অ হয় নেকি
সেনেকুৱা মই এটা কামতহে মানে এটা টাইমত ভালকে পাৰোঁ আৰু কৰিব
অ অ এনে তোমাৰ পঢ়াৰ কি প্লেন আছে আজি, আজি কি বিষয় পঢ়িবা
আজি হাইদ্ৰ'লজী পঢ়িম বুলিটো ভাবিছোঁ
হাইদ্ৰ'লজি পঢ়িবা অ অ ঠিকে আছে চাই লোৱা আৰু তেন্তে
তাকেটো
আ কাৰণ ৰনালডো শুনিবলৈ পোৱা মতে এইটো তেওঁৰ অন্তিম বিশ্বকাপ
তাকেই তাকেই
অ গতিকে আজি তেওঁ ভালকে নেখেলিলে পৰ্তুগল টিমটো মানে আগুৱাই যাব নোৱা বুলি শুনিছোঁ বিশ্বকাপত‌।‌অ সেইটোয়ে আৰু, দিয়া বাৰু ঠিক আছে হা উম কল চল কৰি থাকিম মই দেই, উম ঠিক আছে হোম দিয়া দিয়া অ'কে